কি কৰিছা
শুই আছিলোঁ কোৱা
অ ভাত খোৱা বোৱা হ'ল
খোৱা-বোৱা মানে হ'ল।মই আজি ভাত', - ভাত', 'তেনেকে নাখালো মানে আজি।
হয়', - হয়', কিয় বাৰু?
এ', খাব মন নাছিলে উম্ ৰাতিপুৱা মানে ৰুটি-ভাজি এনেকে চব্জি খালো,
হয়',
ৰুটি-ভাজি এনেকৈ বনালে ৰুটি আৰু ঘুগুনি এনেকৈ বনালে। তাৰ পিছত, এতিয়া খাব মন নগ, গ'ল আৰু সেই পেট ভৰি গ'ল যে,
অহ', ঠিকেই আছে।
তুমি কি কৰিলা?
মই আছো ঘৰতে এইয়া, এনে বহি আছো।
আহ', ভাত-চাত খোৱা হল নে', নাই?
অ', খালোঁ', -খালোঁ।
অ',
কিহেৰে খালা তুমি?
মইনে?
অ', ৰুটি-ভাজি কি-কি ভাজি আছিলে?
ভাজি মানে ঘুগুনি বনাইছিলো এনেকে, বুট আৰু এনেকে দালি দি পেলে, বুটৰ দালি দি পেলে যে বনাই যে
ভাল লাগে নত,
অ', - অ', ভাল লাগে ।তাতে হেৰিও দিছিলে আৰু বুটৰ দালি বুলিয়ে নহয় আৰু বুটৰ দালি আছিলে, তাৰপিছত কাবুলীবোট আছিলে।
হয়', -হয়', মানে গোটেইখিনি মানে হেৰি আছিলে আৰু অ', - অ', তোমাৰ হেৰি এইয়া কেনেকে বনোৱা? তুমি এইটো হে', বুটটো তুমি পানীত তিয়াই পেলাই টিয়াই থৈছিলা নেকি
নহয় আৰু নহয় আৰু বইল কৰি পেলাই বনাব পাৰে নহয়।
অ', তিয়াই থৈপেলে বইল কৰা গৈছে তিয়াই থৈপেলে বইল কৰি পেলাই বনুৱা গৈছে।
অ', হয়', নেকি?
অহ',
অহ', এ', আদাৰ হয়', আদাও দিব লাগে, আদা দিলেও ভাল লাগে।
ন', আদা-নহৰু দিছো, আদা নহৰু দিয়া গৈছে।
অ', - অ', কিছুমানে আকৌ নিদিয়ে হয়।
হা',
কিছুমানে নিদিয়ে।
উম', জানো এতিয়া মই', আমি আদা-নহৰু দি পেলাই বনাও। আদা-নহৰু জলকীয়া দিছো, তেনেকে তেল মাৰি দিয়া গৈছে আৰু নাই দিব
হয় হয় তাত আজি বৰষুণ দিছিলে নে
বৰষুণ মানে দিছিলে ইমান নহয়
হয়
কিন্তু বতাহ ধুমুহা আহিছিলে
অঁ আচ্ছা আচ্ছা তোমাৰ হেৰি আজি মানে তোমাৰ কি হ'ল এয়া মই হেত গৈছিলো এয়া তোমাৰ উম শিৱসাগৰ গৈছিলো
অঁ
শিৱসাগৰ যাওঁতে কি হ'ল আঁ উম বাটতে মানে এনেকুৱা বতাহ ধুমুহা তাত
অঁ সেইফালে হয় বেছিকে হয় ন সেইফালে
কিয় বেছিকে হয় মানে
অঁ মই ম মই বহুত দূৰে পাইছো ডিব্ৰুগড়ত বোলে বৰষুণ হয়য়েই যিমানেই গৰম নহওক বেছি গৰম হলে ৰাতি তি মানে বৰষুণ হ'বই বোলে
হয় হয় নাই সেইটো চাইড তোমাৰ মানে হেৰি হয় নহয় এয়া তোমাৰ ঠাণ্ডা হয় ন এইটো চাইড হয় হয় উম তাৰে সেইটো চাইডে ইমান গৰমো নহয় তুমি চাবাচোন
উম হয় হ'বলা
যিমান গৰম অঁ তাকে মানে এতিয়া হেৰি কৰিলো তোমাৰ
এই কাৰ্বি আলং সেইফালে গৰমতটো কম হ'ব ন কাৰ্বি আলং কিবা কিবি যে বহুত মানে গছ গছনি আছে ন ভাল লাগে
হয় বহুত বতাহ ধুমুহা মানে কি কৰিম আকৌ একো চোৱা নহল আৰু ত গলো গৈ পেলাই আৰু একো চোৱা নহল চব বন্ধ হৈ আছিলে ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ এইবিলাক চব মানে বন্ধ হৈ আছিলে
আৰু তুমি কেতিয়া গৈছিলা তালৈ
আজি গৈছিলো হয়
আজি গৈ কিমান লগতে পালাগে নেকি কিহত গলা অঁ কেইটা বজাত উঠিছিলা গাড়ী
গাড়ীত তোমাৰ আমাৰ ইয়াৰ পৰা হেৰি তাত উঠিছো ৰাতি তোমাৰ উম তিনিটাত গৈছিলো তিনটা নে চাৰে তিনটা তেনেকুৱাত হব এতিয়া এতিয়া আকৌ কি কৰিলো একো চোৱা নহলে যিহেতু আহ এতিয়া মানে এখন হোটেল এখনতে বহি আছো আৰু ভ ভাত খালো খাই এতিয়া আকৌ যাব গৈ লাগিব যে মানে গাড়ী মানে তোমাৰ বাছত আহিছিলো
উম
অ দেৰিকে বাছ আছে বাছত গ'লে তোমাৰ ৰাতি দুটা আঢ়ৈটাত আকৌ ঘৰ পাই যাম আৰু
অ এটি ভাত কিহে খোৱা গ'ল
হেৰিৰ খালো খাচী মাংস তাৰ পাছত নিৰামিষ আহ মানে তোমাৰ ভাত মিছে নিৰামিষ থালিয়ে তোমাৰ তাত এ তোমাৰ মানে বেলেগ আকৌ মাংসটো লৈ গৈছিলো কিন্তু তোমাৰ নিৰামিষ থালিও যদি মানে তোমাৰ এ ইমান বোৰ মানে হেৰি দিছে ন ইমান বিধ আইটেম দিছে মানে তোমাৰ এ বেলেগ মাছ মাংস নহ'লেও মানে খাব পাৰিবা আৰু তেনেকুৱা হোটেলখনো ভাল ভাল লাগে হয় হয় মই বৰ ভাল লাগিলে আজি খাই দামো ইমান নহয় নহয় তোমাৰ
উম কি হলে বস্তুবিলাক বৰ দাম চোন এইফালে
নহয় আমি যোনখনত আহিছো সেইখনত ইমান দাম নাই হয় নতুনকে চাগে খুলিছে মোৰ বোধয়
জানো কিন্তু মই সোমোৱাখনত
হয় হয় দ দামটোন বহুত কাৰণ আমাৰ এইফালে যিমানবোৰ হয় আমাৰ আমাৰ ইয়াতে তোমাৰ পাচলি কাৰণে মানে পাচলি মানে কিবা কিনি উৎপাদনতটো আমাৰ ইয়াত বেছিকে হয় ন
উম
তাৰ ইমান তেনেকে উৎপাদন হোৱা মানে উম উৎপাদনতটো অকণ কমি কম হয় সেইবাবে আমাৰ ইয়াতকে তাৰ মূল্যটো বেছি বস্তু মিলতো
ত ত মানে বেছি হয় কিছুমান তাতো তাতোতো কৰেটো মানে
হয় হয়
লওঁ বুলিয়ে লয়
হয় হয়
বাকী গোলাঘাটৰ পেৰা খালানে নাই?
উম নাই তোমাৰ তোমাৰ গাড়ীখন তোমাৰ লাইন গাড়ীহে আহিছিলো। এতিয়া ৰখে তোমাৰ এ এই বেলেগ কিবা ধাবা চাবাই হে ৰখে তোমাৰ এয়া তেনেকুৱাত নাই মানে য'ত মেইন জেগাখিনি গোলাঘাটটো এইখিন তো পোৱা নাই কিন্তু যাওঁতে চাগে ৰখাব চাগে ড্ৰাইভাৰক ক'ব লাগে ড ড্ৰাইভাৰক ক'লে তোমাৰ ৰখাই দিয়ে বাৰু
নাই নাই ৰখাব লাগে বিলাক এ জেগাত এই ৰাতি গ'লে মানে কি বস্তু জেগাবিলাক দেখাই পোৱা নাযায় ন
অ ভাল লাগে আহি মানে তোমাৰ বহুত ভাল লাগে
ন দিনত হলে ভাল লাগে দিনত হলে চব বস্তু বিলাক দেখা পোৱা যায় কিবা চাহ বাগান কিবা কিবি ধেৰ বহুত আছে ন ভাল লাগে কাজিৰঙাও পাৰ হৈ যাব লগ পায় কাজিৰঙাখনো অলপ দেখা
হয় হয় সেইখিনি জেগাত আৰু তোমাৰ গাড়ী আৰু যি গাড়ীবোৰ আৰু লাহে লাহে যাব লাগে জীৱ জন্তুবোৰ মানে অ জীৱ জন্তুবোৰ তোমাৰ হয় হয় জীৱ জন্তুবোৰ তোমাৰ মানে অহা যোৱা কৰি থাকে ন আমি যাওঁতে এতিয়া তোমাৰ অ আধা ঘণ্টা এ নে পঁচিশ মিনিট তেনেকুৱাকে আমি মানে ফচি আছিলো মানে গাড়ী ৰখাই থৈ দিছিলে তোমাৰ এয়া তোমাৰ বনৰীয়া বনৰীয়া হাতী তোমাৰ পাৰ হৈছিলে মানে
উম
যেতিযা ৰখাই থৈ দিছিলে তেতিয়া দেখিছো আৰু মান বহু দৰ পৰাই দেখিছো আৰু তোমাৰ অ এক এক কিলোমিটাৰ মান দূৰতে আমাক ৰখাই থ থই দিচে পাৰ হৈছে আহিব দিয়া নাই বহুত গাড়ী আহিছিলে চবেই মানে গাড়ী মানে গাড়ী হয় হয় গাড়ী বন্ধ কৰিব পেলাই চবেই গাড়ীবোৰ একদম বন্ধ কৰি আহিছে কোনো মানে মাত বোল নাই চিয়বাখৰ নাই আৰু তেনেকুৱা এটা পৰিৱেশত তেওঁলোকক যাব দিছে মানে জীৱ জন্তুবোৰক পাৰ হৈ যাব দিছে ভাল লাগে ন তেনেকে মই মানে এইটো মানে প্ৰথম প্ৰথম প্ৰথম দেখিছো মানে অ প্ৰথম অভিজ্ঞতা মোৰ এনেকোৱা মানে
অ অ অ নাই নাই আমাৰ আমাৰ ইয়াতো আমাৰ ইয়াতো আমাৰ ইয়াতো হেৰি পায় দেই খ কা কাতি মাহত আহে কাতি মাহৰ পৰা থাকে আঘোন আঘোণ পোহৰকে থাকে মানে হেৰি হাতীটো বহুত বহুত আহে অ তিনিশ চাৰিশ পাঁচশলৈকে আহে আহি ভাগ ভাগ হৈ গৈ থাকে মানে
অ তোমালোকৰ ইয়াত ওলাই ন
অ আমাৰ এইখিনি যদি বিশটা ত্ৰিশটা মানে থাকে বাকী বিলাক আগলে কিছুমান গুচি যায় কিন্তু বহুত আহে আমাৰ গাঁৱৰ মানুহক মানে দিগদাৰ কৰিছিলে বা নদী পাৰ হৈ আহি আৰু এবাৰ কি কৰিছিলে আৰু আগৰ ফালে গৈ পেলাই মই যে কৈছো আগুৱাই যাই বুলি আগৰ ফালে গৈ পেলাই এপিনে পাৰ হব লৈ পেলাই চ মানুহে যেতিয়াই মানে বম চম বজাই কৰি মানে ভয় চয় খোৱালে মানে ন জুই টুই জ্বলাই ত কি কৰিলে সেই ৰাতি ইমান ঠাণ্ডাত ন আমি ভাবিছো ইহঁ ঠাণ্ডাত খোজকাঢ়িই বেয়াও লাগে কিন্তু সিহঁতে ৰাতি সি এ তিনিটা নে চাৰিটা বাজিত বোলে হেৰি কৰিছে নদীত নদীত পৰি পৰি বোলে গা ধুইছে
হাতীয়়ে
অ
এ সিহঁতৰ আৰু গৰম ঠাণ্ডা নাই নহয় সিহঁতৰ ছাল ডাঠ যে
ন আমি ভাবিছো ন
অ আমাৰ আমাৰ আমাৰতো ভবা যায় আমাৰ আৰু এতিয়া মানুহৰটো ন ছাল আমাৰ পাতল ন তেওঁলোকৰ যিবোৰ হাতীৰ তোমাৰ দাঁত থাকে আৰু আৰু মানে তেওঁলোক মানে তেওঁলোক তেনেকুৱাই মানে প্ৰকৃতিয়ে তেওঁলোকক তেনেকুৱাকে সৃষ্টি কৰিছে গৰম ঠাণ্ডা চবৰে পৰা যতে সিহতে যাতে নিজৰকে হেৰি কৰি ল'ব পাৰে ন
তেও মানে আমি আমি মানে ইমান ভাবিছো আমি প্ৰথম গম পাইছোঁ তাৰ পিছতে বোলে পানী মাৰি মাৰি বোলে সোৰেদি পানী উলিয়াই উলিয়াই ওপৰলে একেবাৰে খেদিলি খেদিলি গা ধুইছে বোলে গা ধুই কৈ এঘণ্টা মান দেৰঘণ্টা মান গা ধু পাই তাৰপিছত বোলে
মানুহবোৰে চাই আছে আও মানুহবোৰে চাই আছে আও
কি এই দুটা এটা মানুহে মানে দেখিছে ন বাকী বিলাক মানুহবিলাক ক'ত ইমান থাকিব না চিন্তা চাই তাত
হয় হয় হয় ধান খাদ্য বোৰো ধান খেতি পথাৰু চাগে বহুত অনিষ্ট হৈ যায় ন
নাই নাই অহাৰ লগে লগে চব মানে ট্ৰেক্টৰ দি সাধাৰবলাক কাটি আনি অ উম একদমাৰ ঘৰত ঘৰত মাৰিছেহি আহি ঘৰত চব মানে দমাই দিছে নদী নদী ইটো চাইদে ধান ধান কৰিছিল ন
হয়
কিন্তু এই মানুহৰ শিপাৰ যোনবিলাক মানুহৰ ঘৰ আছিলে তাতহে মানে বস্তা পা ধান দুলি পা ধান উলিয়াই পেলাই বা খাইছে ভৰালপা ধান উলিয়াই খাইছে বহুত অনিষ্ট কৰিছে ঘৰ চৰ ভাগিছে প পকা ডাঙৰ ডাঙৰ ঘৰ বেলেগ এনে একো নাই এইফালে আহে নাই তেনেকে
হয় হয়
সিপাৰৰ মানুহখিনি মানে যোনবাক নদী ন ইটো চাইডে মানুহ আছে ন সেইটো চাইডে মানুহখিনি অনিষ্ট হৈছে
হয় হয়